হেল্ল'
অ এই
অহ
মাতিছিল ৰবা তাত তাতে তাত গলো মাতিছিলি ৰবা তাতে গ'লো
অ অহ আচ্ছা বৰষুণ কমিল নে নাই তোমালোকৰ ফালে
বৰষুণ বৰ্তমান এ কমিছে এ নাই অলপ অলপ দিছে আগত এতিয়া প্ৰথমতে দিছিল তাতছে অকণমান কমছে বাৰু বাদ দি আছে আৰু তোমালোকৰ চাইদে দিয়া নাই নেকি
নাই আমাৰ ছাইদে পঢ়াই নাইচোন
আচ্ছা আচ্ছা তুমি কি তুমি কি বিলডিংত থাকা নেকি কি বিলডিং নেকি তোমলোকৰটো
নহয় আমাৰ চাদৰ তলত কিয়
চাদৰ তলত মানে আহ বুজা নাই কৈ কি আছা বিল্ডিং নহয়
নহয় নহয়
আচ্ছা মানে আছাম টাইপৰ টাইপ মানে তোমালোকৰ তো
আছাম টাইপ মানে সেনেকুৱাই আৰু খালি আমাৰ ওপৰত এটা ফাষ্ট ফ্লোৰ আছে আৰু
অ আচ্ছা আচ্ছা মানে বিল্ডিঙে তোমালোকৰ আৰু এক তালা বিল্ডিং
একতলা আৰু মানে এতিয়াহে আচাম টাইপৰ ঘৰকেইটা আছে। কাষৰ পিনে ইটাহে আমি থাকো তাৰে ওপৰতো মানুহ থাকে।
অ কিমান কৰি কিমান খিনি মানুহ থাকে তোমালোকৰ।
হা হা
কিমান মানুহ থাকে তোমালোকৰ?
বৰ বৰ্তমানতো তোমাৰ সেই চাইডে আমাৰ, আ ছয় ঘৰ মান আছে কিন্তু তাৰে বৰ্তমান দুটা ৰুম খালী হৈ আছে। সেইদুটা ৰুম মানুহ অহা নাই এই পানীৰ প্ৰব্লেম ন ইয়াতে সেইকাৰণে কোনো আহা নাই, নাই নাই ৰবা পানী নাই ন,
উম পানী আজিকালি চবতে প্ৰব্লেম থাকে পানীৰ প্ৰব্লেম তোমাৰ,
সেইটোয়ে কিনিব লাগে কাৰণে মানে অহা নাই আৰু,
উম এ যিকেইটা ৰুম বাৰু খালি চালি ভাড়া চাড়া কিমান তাৰে আৰু ৰুম চুম কেইটা আছে তাতে,
খালী থাকা কেইটাত ভাড়া চাৰে পাঁচ চাগে ৰুম তোমাৰ দুটা আছে।
কিচেন এক্সট্ৰা নেকি?
নাই নাই নাই এটা ৰুম আৰু এটা কিটচেন মানে, কিটচেন মানে কি আৰু সেইটো ৰুমত সেইটো ৰুমো ডাঙৰে হয় আৰু বিছনা ৰাখবা পাৰা ভিতৰত।
তাৰে চাৰে পাঁচ হাজাৰ প্লাছ পানীও নাই, পানী নহলে কেনেকুৱা,
পানী নাই সেইটোৱেতো।
উম পানী যদি পাৰো বেলেগ কথা চাৰে পাঁচ হাজাৰ টকা ল'ব পাৰে পানী নথকাকে কেনেকে চাৰে পাঁচ হাজাৰ টকা দিব পাৰিবা।
অ অ সেইয়ে তো দে উম তোমালোকৰ কি বিল্ডিং নেকি?
নাই নাই আমাৰো তোমাৰ আসাম টাইপৰে হয়, অ
অ তোমালোকৰ কেইটা ৰুম?
আমাৰ দুটা ৰুম মেইন দুটা,
অ
হাঁ, হাঁ!
অঁ! আৰু লেট্ৰিন-বাথৰুম ভিতৰতে না?
হাঁ
ভিতৰতে আছে, বাহিৰলৈ যাব নালাগে কল্পনাৰ আছে ন?
অঁ, অঁ! শুনা পাই আছোঁ! অঁ, অঁ! কোৱা কি কৈ আছিলা?
তোমালোকৰ কেইটা ৰূম?
উম! আমাৰো দুটাই ৰুম।
উম! কিচেন এক্সট্ৰা?
অঁ! এক্সট্ৰা।
উম! আৰু লেট্ৰিন-বাথৰূম আছেনে ভিতৰতে নে?
অঁ, অঁ! ভিতৰতে।
উম, উম উম, মানে এনে লাগে আজিকালি। এনেুৱ ক বাহিৰ লেট্ৰিন দিগদাৰ হয় এ প্ৰবলেম হল এইবাক!
অ সেইটো হয় দিয়াচোন এ বৰষুণ চৰষুণ দিলে দিগদাৰ বাহিৰত থাকিলে ভিজি ভিজি যাব লাগে।
উম ওম, প্ৰব্লেম হৈ যায় না এইবিলাক।
উম সেইটোয়ে, পুৰা প্লেন ব ৰ্তমান নাই ৰবা, এই শ্বিলং যোৱাৰ কথা চলি আছে কিবা হয়।
গোটেই ফেমিলি চাগে?
অঁ ফেমিলিয়ে।
লগৰ চগৰৰ লগত কটো ফুৰা ফুৰা প্লেন বনোৱা নাই?
লগৰৰ লগত বৰ্তমান বনোৱা নাই ৰবা কাৰণ, আমাৰতো গুৱাহাটীত জাগা নাই ফুৰাৰ। চব জাগা গৈছো গুৱাহাটীত ক'তনো যাম, গ'লে ক'ৰবাত দূৰত যাব লাগিব।
উম সেইটো হয় বাৰু। দূৰতে যাবা আৰু ক'ৰবাত ফুৰি ফুৰিব চুৰিব গলে?
সেইটোয়ে, ঘৰত থাকি আমনি লাগা হৈ গেছে।
আঁ এতিয়া হয় আৰু ঘৰত থাকি কিমান আৰু ঘৰত থাকিবা আৰু সেই তোমাৰ তুমিতো মোটামটি কলেজ, খতম হোৱাৰ পিছৰ পৰাতো ঘৰতে বহি আছা ন? একোতো জব
অঁ ঘৰত, নাই নাই ঘৰতে।
উম। এক বছৰ হৈ গ'ল মোটামোটি ন?
অঁ, হৈ গ'ল।
উম কাৰণ আমাৰ জুনৰ লাষ্ট মানত, আমাৰ মানে মে', মে' লাষ্ট মানত চাগে এক্সাম শেষ হৈ গৈছিল, জুনৰ ষ্টাৰ্টিঙত মানতে ধৰা হৈ হৈ গৈছিল।
অঁ সেইটোৱে, সেইটোৱে সেইটোৱে। এ তোমাৰ আজিকালি ক'ৰবাত ওলাই যাব ভয় লগা হৈছে, হঠাতে বৰষুণ দি দিয়ে, বানপানী হৈ যায়, ফাঁচি থাকিম লাষ্টত।
সেইটোও হয় বাৰু। বৰষুণ দি দিলে মানে, বৰষুণৰ বতৰত ওলাই যোৱাটো বৰ্তমান মুস্কিলে ক'ব পাৰি। ওলাই যাম, বানপানী হৈ যাব, অ' পিছত ফাঁচি গলে স্কুটী, স্কুটী বেয়া হোৱাৰ চাঞ্চ থাকি যায় বহুত। উম উম। নিজে ভিজাটো চেভ আৰু ভিজাৰ পিছতো বেমাৰ চেমাৰ হয় যায় আৰু। জ্বৰ চৰ হয়, কিবা এইবিলাক হয়। এই সে পৰহি নে তাৰ পৰহি নে পৰহিৰ আগদিনা যে বৰষুণ দি আছিলে বহুত জোৰকে অ' উম, মোটামোতি এক দুই ঘণ্টামান নন ষ্টপ বৰষুণ দি আছিলে এক দুই ঘণ্টামান দিনত। দিনৰ টাইমত আৰু। দুটা তিনটা মান বজাত নেকি। মই তেতিয়া বৰষুণত ভিজি ভিজি মই স্কুটীখন ধুই আছিলো। এ স্কুটিখন, মানে বৰষুণত ভিজি ভিজিয়েই মই স্কুটিখন ধুই আছিলোঁ।
এ স্কুটী চিস্কুটি ধুম বুলি ভাবিলে ধুব পাৰা বৰষুণৰ পানীত, কেছ নাই, গা ছা ধুই দিবা তাৰ পিছত গা নুধুতে ধৰা এনে কবাত ঘূৰিব চুৰিব গৈছা তেতিয়া ভিজিলে কিন্তু বৌম অশান্তি লাগে।
উম, তাকেতো। মই ভাবছিলো বৰষুণত ভিজি ভিজি গায়ে মানে স্কুটি ধুইছোঁ জ্বৰে হয় নেকি নাই নকৰিলে আৰু। বাছি গলো আৰু।
কেতিয়াবা নহয় কেতিয়াবা হয় এনেকুৱা আৰু ভাইৰেল যিটো জ্বৰ।
উম উম, কেতিয়াবা হৈ যায়। বেছি বেছি ভিজিলে আৰু হৈ যায় এইবিলাক। মানে ক আৰু মই কি কৰছিলো মই পচ মই উম, মাথা
মাথা ধুই দিব লাগে চেম্পুদি মানে, তেতিয়া মানে সেই হৈ যায়।
মানে বৰষূণত ভিজিলে মানে তুমি লগে লগে আহি কিনে মাথা চাথা ধোৱা চেম্পু টেম্পো কৰি তেতিয়া মানে নহয় আৰু ন' ইমান বেমাৰটো?
আঁ তেতিয়া নাই নাই ইমান প্ৰব্লেম নহয়।
আচ্ছা, আচ্ছা, আচ্ছা। অ', ভাই মানে অ', এইটো মানে সেনেকুৱা টাইপৰ কৰিলে ভাল আৰু ন'। তেতিয়া নহয় আৰু।
ভাল অ', সেনেকুৱা কলৰ কৰবা লাগে আৰু বৰষুণত যদি ভিজিচা।
আচ্ছা, আচ্ছা। অ', তোমাই কি বুলি কয় সেইটো হয় বাৰু। এ, তুমিতো মটামুটি ধৰি লোৱা এক বচ চুমন ঘৰত থাকিলা ন'। এতিয়া ধৰি লোৱা জপ তপ জপ ত কি এনে নাচ-নাচোৱা নেকি? নিবিচাৰা নেকি এনে? না কিবা প্ৰিপেৰেচন কৰি আছ
উম, প্ৰিপাৰেচনটো তোমাৰ গভাৰমেন্ট জবৰে।
অ', কি জব মানে? কেনেকুৱা জব মানে?
এ, ষ্টেটৰ হওঁক চেন্ট্ৰেলৰ হওঁক কিবা পালেই হ'ল আৰু।
যিকোনো জপৰ আৰু মানে গভাৰমেণ্ট জপৰে মেইন প্ৰিপেৰেচন চলি আছে তোমাৰ। মানে এহ মানে মেটচ, ইংলিছ, ৰেজনিংস, জি এছ টি বিলাকে চাই আছা আৰু।
অ', সেবোৰে।
কৰ্চ চৰ্চ লৈছা নেকি তুমি এনেকুৱা?
হা, হা?
কিবা কৰ্চ - চৰ্চ লৈছিলা নেকি এইবিলাকত?
কৰ্চ অ', লৈছিলো।
আচ্ছা। মানে কিমান লৈছিল ফিছ চিচ? ক'ত লৈছিলা কৰ্চটো?
কৰ্চেটো তোমাৰ এতিয়া জানে। ও, আমাৰ কৰ্চটোতো আমাৰ এতিয়া খতমে হ'ল। তোমাৰ সাত মাহৰ কৰ্চ আছিল।
অ'।
তিনিআলিতে আছিল আমাৰ।
উম।
এ, মানে আ, বেলতলা তিনিআলি।
আচ্ছা।
একেলগত দিব লাগে পইচাটো। বি-বিশ হাজাৰ টকা লৈছি।
বি হাজাৰ টকা। অ', তাৰপিছত ভালকে শিকাইছিল না যি কৰ্চ
শিকোৱা কেইদিন শিকাইছে কিন্তু ভালকে। ময়ে কেইদিমান ক্লাছ মিচ কৰছো।
অ', মানে যেইকেইদিন শিকাইছি সেকেদিন না বেলেগ বেলেগ চাবজেক্টৰ কাৰনে কি বেলেগ বেলেগ টিচাৰ আছিল নে
আ, আমাৰ মেথছ, ৰিজনিং এটা টিচাৰে শিকাইছিল।
অ'।
বাকী জি-জি এছ আৰু ইংলিছ বেলেগ টিচাৰ আছিল।
আৰু তোমালোকৰ যিকেইটা টিচাৰে তোমালোকক যে শিকাইছিল। সিকেইটা টিচাৰে তোমালোকক গভাৰমেণ্ট একজাম ক্ৰেক কৰিছিল নে কৰা নাই তাহাত?
সিহঁতে কৰা নাই চাগে।
আছে মানে নিজে ক্ৰেক কৰাই মানে শিকাই আছে আৰু।
অ' শিকাই আছে।
আচ্ছা আচ্ছা, আ‌ এই
তোমাৰ এইটো মানে মেচচিজনে শিকাই সেই চাৰটো টো বিহাৰৰ হয়। এই চাৰটো মানে তুমিতো জানা বি বিহাৰত বহুত কম‌ দিয়ে পইচা চইচা বহুত কম দিয়ে টিউচন চিউশন কৰাৰ। পাঁচশ ছয়শ টকা দিয়ে, সেইকাৰণে মানে ইয়াতে আহিছে আৰু ইয়াতে পইচা বেছি পাই ন
উম
সেই কাৰনে ইয়াতে শিকাইছে আৰু
আচ্ছা আচ্ছা
আমাৰ দিনটো আমি টিউশন চিউচন পাঁচছ ছয়ছতে কৰিছো আজিকালি এই এটা টিউচনত পোন্ধশ লাগে দুই হেজাৰ লাগে
তাকে তাকে তোমাৰ মোৰ এটা লগৰ এটা আছে তোমাৰ চাহিল নামৰ আৰু আমাৰে আমাতচে এটা এটা ক্লাছ ডাঙৰ আৰু হা
পঢ়া শুনাত বহুত ভাল পঢ়া শুনাত বহুত ভাল তাৰ দুটা লগৰ আছে এটাৰ নাম কিবা তোমাৰ এটা নাম কি আছিল ৰবা এটা নাম হিমাংশু আছিল এটাৰ নাম ধ্ৰুব আছিল হা তাহাত দুটা তোমাৰ এনেই এ দি আৰ‌ ই একজাম দিছিল ফাষ্ট এটেম ফাষ্ট এটেমতেই পাই গৈছিল তাহাত দুটা এ দি আৰ ই একজাম দিছিল ফাৰ্ষ্ট এটেমতে পাই গৈছে আৰ চাহিল যে চেচ চেচ চাহিল টোতো তাহাঁতে অতা চাহিল যে চাহিল মোৰ যিটো লগৰ চাহিল আৰু তাহাতচেও চোকা মানে সি প়ঢ়া শুনাত বেছি ভাল সি কোনো এ দি আৰ ই চে দি আৰ ই দিয়া নাই সি মানে মেইনলি তোমাৰ গভা গভাৰমেন্ট জব সেই তোমাৰ বেংকিং যে বেংকিং বেংকিঙৰ মাথা মাৰি আছে আৰু মানে তাৰ কাৰণে মাথা মাৰি আছে আৰু সি বোলো তাতে সি মানে বিশ্বাস কৰা দুবছৰ তিনি বছৰ হ'ল মানে সি সেইটো কৰি আছে প্লাছ সি টিউচন কৰাই হা সি মানে অ বৰ্তমান অ মানে ধৰি লোৱা আমাতচে এটা বছৰ আগত সি মানে আগতে মানে সি মানে ওলাইছিল আৰু ফাচত হৈছে মানে আমাতচে এটা বছৰ ডাঙৰ আৰু সি বুজি পালা এটা ক্লাছ ডাঙৰ আৰু সমনীয়াৰ অ সি তেতি মান তেতিয়া কচিং কৰা নাছিল তাৰ এক বছৰ পিছত কচিং কৰা ষ্টাট কৰিলে নিকি এতিয়া দুবছৰমান হল তাৰ কচিং কৰা তাৰ এতিয়া বিশ্বাস কৰা এখন ইনষ্টিটিউট আছে হা সেই ইনষ্টিটিউটখন সি সি চলাই আছে প্লাচ এটা ছোৱালী এটা আছে ৰিচা নামৰ ছোৱালী এটা আমাৰ লগতে একেলগে পঢ়া হয় ৰিচা আমাৰ ক্লাছত টপাৰ আছিল আৰো আৰু তোমাৰ আ আৰু এটা ৰিচাৰ বাইক এই তিনিটা মিলি এখন ইনষ্টিটিউট চলাই আছে বিশ্বাস কৰা মানে তাঁহাতৰ ফালে এখন ইনষ্টিটিউট আছে তাতে বহুত ছলি কোচিং পঢ়িব আহে আৰু এভৰী গোটেইকেইটা চাবজেক্টৰে ভাবা অ আৰু কি বুলি কয় তাতে ত চলি আছে আছে সি পাৰ্চনেলি যাই শিকাব যায় এটাৰ পৰা পাঁচ হাজাৰ কে চাৰ্জ কৰে পাৰমানেন ছয় পাঁচটা না কেইটাক মানে পাৰ্চনেলি শিকায় হা পাঁচটাক আৰু পাঁচটা নে কি তাৰে এট এ মানে এ মানে দুটা দুটা তিনিটা গ্ৰুপতো তিনটা তিনটা চাৰিটা চাৰিটা চলি আছে দু দুটা না তিনিটা অকল পাৰ্চনেলি মানে চিংগল কে শিকায় আৰু দুটা তিনটা এনেকা গ্ৰুপ আছে তাৰ গ্ৰুপত শিকাই আৰু আহ আৰু প্লাচ তা সিটো ইনষ্টিটিউটত কৰবা যায়ে মানে সেয়া মোটামুটি ইনকাম চল্লিশ হাজাৰ মান হৈছে চল্লিশ পঞ্চাছ হাজাৰ হৈছে মানতিন
সি চোন গভাৰ্মেণ্ট জব নকৰলেও হয় পিছলেতো আৰু বাৰব তাৰ ইনকাম
বাঢ়ি যায় আছে ভাবা না দুই বছৰতে যদি ইমান খিনি গ্ৰৌত হৈছে এ মেইন এক্সলি কি জানা সি আছিলে এটা টপাৰ এটা সি টপাৰ আছিল, সিয়াক চবে টপাৰ বুলি জানে হা, সি তোমাৰ আমাদেৰ আমাদেৰ দীদী বা বাবুল ছাৰৰো প্ৰিয় প্ৰিয় ভক্ত বুলি ক'ব পাৰা তাৰ হা, হা। এনেকুৱা তাইপৰ‌ পৰা, আৰু কি বুলি কয় মেটচত মেটচটো হান্ড্ৰেডৰ ভিতৰত হান্ড্ৰেডে আনছিল সি।
অ'।
আৰু কি বুলি কয়, যিটো ৰিচা আছিল ৰিচা আমাৰ ক্লাছৰ ৰোল নাম্বাৰ ওৱান আছিল, তুমি বাৰু চিনি নাপাবা ৰিচাহতক বাকি আমাৰ প্ৰান্জলহতে, কুলদীপহতে চবে চিনি পায়েই, আমি দীদীবৰ পঢ়িছিলো ন একেলগে। তাই, মানে কি বুলি কয়